হেল্ল' হেল্ল
শুনি আছো মোৰ ভাল দিয়া, তোমাৰ?
মই মোৰো খবৰ ভাল উম ভালে আছো দিয়া কি কৰিছে? কি কৰিছে?
আছো এনে ময়ো। আছো মই আছো।
অঁ অঁ মইও কিবা কাম কৰি আছিলো তে আৰু তোমাক ফণ কৰিলো আৰু কি বুলি কোৱা? ঘৰতেই আছে হা
কিবা কাম মানে হেল্ল',
ন অঁ এ এনেই কিবা প্ৰজেক্টৰ কিবা কাম কৰি আছিলো
অঁ পজেটকৰ
উম। অঁ হয়- হয়---! চাহ পানী খালা।? আছে ঘৰজনে বৰ্তমান ভালে আছে।
হেল্ল',
ঘৰ মানুহৰ মানে ভালে আছিল ৰ'ব, আপোনালোকৰ? হেল্ল'! হেল্ল' আপোনালোকৰ ভালে? অঁ -অঁ মই শুনি আছো দিয়ক। শুনি আছো শুনি আছো। শুনি আছো দ সিহঁতকো ইমান পোৱা নাই হলওঁ। মই শুনি আছো দিয়ক! কি বুলি কয়? অঁ অঁ হেল্ল', ! মই মই আপোনাৰ কথাটো শুনি আছো। শুনি আছো হেল্ল'। মই আপোনাৰ কথাটো শুনি আছো দিয়ক। শুনি আছো মই। আনা কথাটো অঁ অঁ হেল্ল, ' হেল্ল'! হেল্ল' মই আপোনাৰ কথাটো শুনি আছো
হেল্ল',
অঁ অঁ অঁ দিয়ক কওঁক কওঁক!
হেল্ল'
অঁ অঁ মই শুনি আছো শুনি আছো শুনি আছো চাহ পানী খালে নে? অঁ অঁ আহ আহ আহিছে আহিছে আহিছে আহিছে যা হেল্ল'
হেল্ল'
হেল্ল ', উম উম। হেল্ল ', মই কথাটো তোমাৰ? শুনি আছো শুনি আছো শুনি আছো। শুনি আছো দিয়া এই নেটৱৰ্কৰ প্ৰব্লেম চাগে
অঁ সেইটো কাৰণে তোমাৰ মাততো মুঠা আহা নাছিলে মানে হাঁ হাঁ
হয় নে
হেল্ল'
শুনা
মানে তোমাৰ মান শুনা আছিলো অঁ অ মানে তোমাৰ তোমাৰ
অ অলপমান নেটৱৰ্ক বিজি এ নেটৱৰ্ক বিজি কাৰণে তেনে শুনা পোৱা নাই
অ মোৰ তোৰ অ অ এ
এতিয়া শুনা পাইছা হয় না হেল্ল হেল্ল' অ অলপমান হৈ আছে সকাৰণে প্ৰব্লেম দিছে কি বুলি কয় হ এনে এই কি বুলি কয় তুমি
চি
হ কি কৈছা হেল্ল' হেল্ল' এই নেটৱৰ্ক বিজি হৈ আছে নেটৱৰ্ক অ কিন্তু টো মোৰ কিন্তু ফুলেই আছে নেটৱৰ্ক আহ এ কি বুলি কয় এই চাহ পানী খালা
তোমাৰ ফুল আছে নেকি
মোৰ
অ খাল দিয়া তুমি খালা খালো মই খালো
অ অ খালো খালো খালো খালো এই মই তেনে কিবা কাম কৰি আছে ছিল আৰু তোমাক সেইকাৰণে ফোন কৰিলো আৰু ন এই কি বুলি কয় এই অ কম্পিউটাৰৰ কিবা কাম কৰি আছিলো অ পিছত আপোনাৰ এই কি বুলি কয় এ এ লৰা এটা আছিল তাৰমানে ই তাৰমানে মোক আৰু কলা আৰু যে এই কামটো মোক সম্পূৰ্ণ কৰি দিবা নাই সেইকাৰণে এইবিলা পৰ্যটক কামটো কৰিব লগা হল
অ
উ ঘৰত তোমাৰ দেউতা ভালে আছে।
অ ভালে দিয়ক আপোনাৰ।
অ মোৰ দু মোৰ মৰু দেউটা বৰ্তমান অলপমান বেমাৰ বেমাৰ চলি আছে এই অলপমান তাৰ মানে প্ৰেছাৰ আজিকালি বেছি না। পেচাৰ টো কাৰণে। তাৰ মানে টেবলেট খাব লগা হয় আৰু কি বুলি কয় মাজে মাজে প্ৰেছাৰতটো উঠেও কেতিয়াবা। আৰু টেবলেট খালে কি বুলি কয় প্ৰেচাৰটো থামি থাকে
উম উম
ইলবা উম', উম ', সেই এইটো। এহ ', কি বুলি কয় এবাৰ চুক এটা হৈছিল দেউতাৰ। এই তাৰমানে কি বুলি কয় বৰ্তমান ভাল - ভাল পাইছে আৰু মানে এতিয়া বৰ্তমান আছে ঠিকেই আছে।
অহ ',
কেলেবা
বাকী ভালে আছে আৰু
আছে - আছে - আছে বৰ্তমান ঠিক ঠিকে আছে কি বুলি কয়। এনেই এই কওকচোন এই অহ ', কি বুলি কয় মই - মই আপোনাক এটা কিবা এটা কথা কৈছিলো। ন পৰহি যে উম ', গম পাইছে নে?
কি কৰি পাহৰিলো কওক চোন। পাহৰিছিলো কওকচোন এতিয়া।
এহ ', তুমি যে কিবা কামৰ কথা যে কৈছিলা।
অহ - অহ - অহ
হেল্ল', সেই অহ ', সেইটো - সেইটো কাৰণেও কল কৰিলো লোকাই। চৰ্দি লাগি আছে তাৰমান তামাম চৰ্দি লাগি আছে। কি কবা আৰু। হয় নাই ফাৰ্মাচীত গৈছো অহ ', হয় - হয় অহ ', হয় দিয়া মাতটো অলপমান তাৰ মানে ফাঁচি - ফাঁচি গৈছে। টি আহি আছে হে। উম',
অহ ', খাব হেল্ল',
বুজি পোৱা নাই অহ - অহ দে কোৱা?
এতিয়া ভাল এ উ
নাই নাই
ৰিপ্লাই
অ এতিয়া মানে টেবলেট খালো কিন্ত টো ভাল পোৱা নাই বৰ্তমান মানে ইমান আৰু পোৱা নাই আৰু অলপ চলপ পাইছো সেনেকুৱা আৰু যেনে সম্পূৰ্ণ ভাল পোৱা নাই আৰু কি বুলি কয় এ নহয় আৰু সেই অকস্মাত চৰ্দি কাতটো ইমান ভাল নাপায়তো। চৰ্দি কাটো ইমান অকস্মাৰ্ট ভাল নাপায় দুদিন তিনিদিন থাকে
অ
হ
এতিয়া মানে হে এই বৰষুণৰ মানে। এতিয়া এইটো দিনত হয় আৰু
হয় হয় অ এইটো চিজন
এইটো দিনত হয় এনেকুৱা কাহ চদি আৰু
অ হয় দিয়ক তাই হয়ে আমাৰ ইফালে গোটেই কেটামান মান মানুহ বিলাকৰ তাৰাছত
উম মোৰো হৈছিলে
ভাল পাইছি আপুনি হেল্ল' ভাল পাইছে আপুনি ই আহ এই কেছে মোৰ মোৰ আপোনাৰ আজি।
মই ভাল।
অঁ সেইকাৰণে
অঁ পাইছো এতিয়া।
অঁ অঁ মোৰো অলপমান উম মোৰো অলপমান হৈ আছে ৰ'ব। কিবা টেবলেট খাইছো ভাল। পোৱা নাই সিমান সম্পূৰ্ণ। ডক্টৰক দেখাম চাইে ডক্টৰ দেখাই পেলাই ম দুদিন উম ভাল কৰিদিন ভাল নাপালো মানে নাই বুত দিগদাৰ হ'ব না ৰাতিটো টোপনি নাহে কি বুলি কয় উ টোপনিটো তাৰমানে। চুটি কাৰণে মানে টোপনিটো নাযায়ে।
ভালেৰে ভালদৰে দেখাব।
অঁ অঁ হয় হয় দেখাব লাগিব দিয়ক অঁ
উম উম। এনেকুৱা প্ৰবলেম হৈ থাকিলে টোপনি এনে নাহে। এনেকুৱা হৈ থাকিলে তুমি কেনেকৈ আহিব। এনেকুৱা হৈ থাকিলে টোপনি নাহে হমৱ বাকী ভাত। কিহৰ সৈতে